অ' কোৱা।
কি কৰি আছা?
এনেই বহি আছোঁ এই বাহিৰত বহি কিনে চাই আছোঁ অলপ আকাশ।
হয় নেকি।
উম।
উম, এনেই মই ছ'চিয়েল মিডিয়ালৈ এনেই স্ক্ৰল কৰি আছিলোঁ।
হয় নেকি আচ্ছা।
উম, তুমি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰানে। ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে নে?
অ' কৰো মই ছ' চিয়েল মিডিয়া ব্যৱহাৰ কৰো মই।
আজিকালিতো অ' আমাৰ জীৱনত মানে এইটো চবচে মানে লাগতিয়া ছ'চিয়েল মিডিয়াই হৈ গৈছে।
হয় হয় এইটোতো কৰো। তাকে, কৰি থাকো মানে কেতিয়াবা কমেডি ভিডিঅ' বোৰ আহি থাকে ন' সেইবোৰ চাওঁ ভাল লাগে ন', সেই মানে কেতিয়াবা এনে থাকিলে মানে মানুহৰ লগত বেছি কথা পাতিলে আজিকালি ভালে নালাগে মানুহে মানুহৰ অলপ কিবা কথা মনত লাগি যায় ন', ত' মনত লাগাৰ পিছত এনেকুৱা লাগি লাগি যায় যে আজিকালি মানে মানুহৰ পৰা দূৰেৰে বহিব লাগে এনেকুৱা লাগে। মানে মানুহবোৰৰ দূৰত থাকিব লাগে। নহয় এইটো হয়য়ে আজিকালি মানে তোমাৰ এনেকুৱা হয় ন তোমাৰ মানুহৰ তুমি কিবা শ্বেয়াৰো কৰিব নোৱাৰা কিবা মানে হেৰিও কৰিব নোৱাৰা মানে নিজৰ মানে অকল মানে থকাটোৱে ভাল আৰু অকলশৰীয়া থাকিলে তুমি ম এই চচিয়েল মিডিয়া ইউজ কৰিব পাৰা এই যেনে ইউটিউব চাব পাৰি বৰ ভাল লাগে, কমেডি ভিডিঅ'বিলাক আহে ব ভাল লাগে সেনেকুৱা কৰিলে ম নিজৰ টাইম পাছো হৈ যায়, আৰু মানুহৰ পৰা দূৰো থাকিব পাৰি ন।
অ', এইটোতো হয় আৰু।
আজিকালি মানুহক বিশ্বাসো কৰিব নোৱাৰি বিশ্বাস কৰিলেও মানে বিশ্বাসটো ভাঙি দিয়ে ন সেইকাৰণে তোমাৰ লগত এনেকুৱা হৈছে নে কেতিয়াবা মানে কোনোবাই বিশ্বাসতটো ভাঙি দিলে মানে এনেকুৱা তোমাক বেয়া লাগিছে এনেকুৱা হৈছে নে কেতিয়াবা।
উম, মোৰ এজনী মানে ফ্ৰেণ্ড জনী আছিলে
অহ
উম ফ্ৰেন্ডজনীৰ লগত বিশ্বাসটো ভাঙি দিলে মানে
উম, কিয় কি হল?
মানে মই দোকান যাবলৈ মানা কৰিছিলো সি দোকান যাইকে বস্তু লৈ আহিছে পইচাটো খৰচ হল সেইকাৰণে মানে খঙ উঠে সেইটোৱে বিশ্বাস আছিলে সেইটো দোকান না যা বুলি কৈছিলো মই দোকান গৈছে সি
কি কথা কৈ আছা মানে মানে তুমি মানে কি যেনেকুৱা কথা কৈ আছ তোমাৰ মানে হাঁহি উঠি আছিল মোৰ কি মানে সেনেকুৱা তুমি কি বিশ্বাস মানেএইটো কি বিশ্বাস মানে এইটো কি কথাই নহ'লে এইটোচোন তুমি কি দুখ দোকানৰ মানে যাব এইটো
এই সৰু, মানে বিশ্বাচটো মানে ডাঙৰ ডাঙৰ খালী বিশ্বাস হয় নেকি?
অ' হয় শুনা, মোৰ এটা কথা শুনা হা, মোৰ কি হ'ল মানে মোৰ এজনী লগ আছিল সিহে লগৰী আছিল মোৰ, এনে মই মানে লগতে মানে আমি সদায় কলেজ গৈছিলো আগতে স্কুলো মানে এনেকুৱা পঢ়িছিলো, মানে এনেকুৱা আছিল আৰু এতিয়া মানে, যেতিয়া পৰা মানে, অলপ মানে কলেজত, মই মানে বেলেগ কলেজত গুচি গ'লো মানে, তাই বেলেগ কলেজৰ ‌এনেকুৱা হৈ গল এটা আমাৰ মাজত এনেকুৱা এটা বন্ডিং সিহঁতে মানে ভাঙি গ'ল, মানে সিহঁতৰ বন্ডিং নাই হা, তেতিয়া মানে এনেকুৱা হৈ গ'ল ন তাৰ ওপৰত মোৰ বহুত বিশ্বাস আছিল যে, তাই মোৰ মানে ভা ভাল লগৰীয়া হয় মানে, মই তাক বহুত কথাবোৰ শ্বেয়াৰ কৰিছিলো, বৰ ভাল লাগিছিলে তাই কি কৰিলে, মোৰে কোনো কথাবোৰ বেলেগক মানে কৈ দিলে, এনেকুৱা হ'ল তাই কিবা -কিবি কৈ দিলে থাক কিছুমানে তাৰ ওপৰত মোৰ, এনেকুৱা বিশ্বাসটো ভাঙি গ'ল আৰু তেতিয়া পৰা মোৰ মানে এই এতিয়া মানে এনেকুৱা হৈ গ'ল ন, এই মানে লগবোৰ এনেকুৱা হৈ যায় বুলি গম পালো। এনে, এনে‌ মোক মানুহৰ বৰৰ শুনিছো এনেকুৱা হয় বুলি, মানে কেতিয়াও মোৰ লগত এনেকুৱা হোৱা নাছিল মোৰ লগত এনে হয় উ, বহুতে নেৰা বিশ্বাসটো ভাঙিছিলে, হ'লেও মানে, মানে মোৰ লগৰীয়া ভাঙিব বুলি মই ভাবা নাছিলো, কিন্তু যেতিয়া তাই ভাঙি দিলো তাৰ পিছত মই গম পালো যে অ, ' সঁচাকৈ মানে এনেকুৱা হ'ল মানে
তোমাৰ কি কথা মানে, তোমাৰ কি কথা লগাইছিল বেলেগক না কি
অ মোৰ বহুত কথা মানে, মই কি একো কাজিয়াও কৰা নাই, মই তাই একো বেয়াও কৰা নাই একো কৰা নাই তাৰ পিছতো, এই তাই মই কথাবোৰ লগাই কিবা মানে, এনেকুৱা কৰিছে মানে এনেকুৱাত বেয়া লাগে ন, হ'লেও নিজৰেই লগ
নাজানো, এই তাই কিয় মোক ইমান বেয়া পাইছে, কিহৰ কাৰণে বেয়া পাইছে, সেইটো মই নাজানোঁ অ', এনেকুৱা তোমাৰ লগত হৈছে নে কেতিয়াবা তোমাৰ লগ খিনি মানে তোমাক এনেকুৱা মানে বিশ্বাসটো ভাঙি দিছে এনেকুৱা হৈছে নে?
উম, আহ মই তেনেকুৱা লগ-চগ কাকো নৱনাওঁ।
হয় নেকি কি?
উম, আছিলে লগ। এতিয়া লগ -চগ নাই। উম, কামৰ খানিৰ কথা পাতো। সেইকাৰণে লগে নবনাও, ভাবা
ভাল সময়ে এতিয়া মানে, তোমাৰ কথাটো ঠিকেই ক'লে যে কামৰ কাৰণে আজিকালি চবৰ লগত কথা পাতিব। আজিকালি কোনো মানুহে এনে এনেকুৱা নহয় যে, তোমাৰ মানে বিশ্বাস কৰিব পাৰি, আৰু কাৰ লগত তুমি কিবা কথা
আছিলে লগ, মানে লগ আছিলে নোহোৱা নহয়, এতিয়া মানে লগ অ 'তুমি যেনেকুৱা বিশ্বাস ভাঙিলা, এনেকুৱা মোৰো বিশ্বাস ভাঙিলা।
হয় নেকি? অ।
সেইকাৰণে মানে মই লগ নবোনাও, খালি কামৰ কাৰণে ব্যৱহাৰ কৰা মা
অ অ হয় সেইটোতো ঠিকেই কলা উম মোৰো সেনেকুৱাই হৈছিলে। এতিয়া মানে মই ভাবিলো আৰু মই মানে এই মোৰ যে লগ আছিলে, তাইও এনেকুৱাই আছিল যে তাই যে এনে কয় যে, মানুহৰ লগত বিশ্বাস কৰিব নালাগে, মানে মানুহক অকল কিবা মানে মতলবৰ কাৰণে কথা পাতিব লাগে, এনেকুৱা তাই মোক নিজে কৈছিল। এতিয়াহে গম পালো যে অ তাইক কোৱা কৰ কথাতটো ঠিকে আছিল, ময়েহে হেনেকুৱা আছিলো। মইয়ে তাক বিশ্বাস কৰি বিশ্বাস কৰিছিলো। এনেকুৱা হৈ গোল আৰু অ মোক
মই-মই এটাই ৰোল আছে। মই লাইফ এটা ৰোল আছে। মই তোমাৰ কথা তোমাৰ লগতে শ্বেয়াৰ কৰিম। তাৰ কথা তাৰ লগতে শেয়াৰ কৰিম। তোমাৰ কথা তাক শেয়াৰ নকৰো, তাৰ কথা তোমাক নকৰো সেইটো-সেইটো ভাল নালাগে মোক।
তাকে উম।
মানুহৰ মানে আজিকালি জীৱনত বহুত ধৰণৰ মানুে কিবা কিবি তাকে আজিকালি মানুহে মানে কাজ্যা- কাজ্যা-কাৰ্যা কৰিবই নালাগে
উ আৰু আজিকালি-আজিকালি কি হৈ যায় জানানে, ম-মানুহে নিজে নিজে কাজিয়া কৰিবৰ এনে কিবা কিবি ৰাস্তা বিচাৰি থাকে এনেকুৱা হয় যে। মানে কিছু মান থাকে ন কাইজা নকৰো বুলি ভাবে হা কিন্তু কিছুমানে থাকে কিয় বা মানে এনেকুৱা কৰে যে কাইজা এনেকুৱা কৰি খং নিজে নিজে উঠাই দিব মানে চেষ্টা কৰে এনেকুৱা হয়। কিছুমান থাকে। নিজে তাকে মানে গম পাই যে মানে ইয়াক খ উাই-উঠাই দিও খং উঠোৱাৰ পিছত মানে ইয়াই তো মোৰ মানে এইটো মোক কিবা কিবি বকি দিব বককাৰ পিছতো মই মানে নিজৰ মৰ্জিত দি কিবা কিবি কৰিব পাৰিম। তাৰ পিছত পিছত কিবা গম পাৰিম যে মই ক'ব পাৰিম যে অ মই এইটো তই যে এনেকুৱা কৰিছিলি তেতিয়া মই কৰিলো, এনেকুৱা কিছুমান থাকে আৰু। সেইবিলাক মানুহ মানে মই ভালকে চিনি পাই গলো আৰু এতিয়া যে কিয় মানে মানে এনে জ জানি বুজি কৰি থাকে। কিছুমান সনেকোৱা থাকে যে, অ কিবা চেষ্টা কৰি থাকে যে অ ইয়াক এনেকৈ কৰো তাৰ পিছত ই মোক এনেকা কিবা কিবি বকি দিব মুখত, তাৰপিছত মই কিবা কৰিব মানে নিজে নিজে সেনেকুৱা কৰিব বিচাৰে। কিছুমান এনেকুৱা থাকে।
হম এনে মানুহৰ কথাটো আজিকালি মানুহে কব নোৱাৰে। চব মানুহে একেইাই থাকে। ক'ব গ'লে কোনোবাই ভাল থাকে, কোনোবাই বেয়া থাকে। কোনোব বেয়াতে ভাল থাকে। কোনোব বেয়াতে বেয়াতে বেয়া থাকে ভালতে বেয়া থাকে।
মানে বেয়া কৰি দিয়া যায় এনেক হৈ যায়। মানে মানুহৰ মান মানুহক বিশ্বাস কৰিলে এনেকুৱা হৈ যায় যে বিশ্বাস এটা মান মানে পাই যায় ন, ধোকা পায় এনেকুৱা পালে যেতিয়া মানে
ন, এইেইবোৰ কথা বাদ দিয়া, এনেই তুমি চচিয়েল ম ম, ব্যৱহাৰ কৰা।
কি ক'লা?
ছচিয়েল মিডিয়া।
ম, এই, ফ্ৰেড বোৰৰ পৰা মানে দূৰত থাকিবলৈ ম, স, সেইণে
হয়, নেকি।
উম, আজিকালি সনেকে বহুত মই ইউজ কৰো। আজিকালি মই, মই কাকো ন কওঁ যে মই ইমান কৰো বুলি মানে, মই কৰো আৰু ইমান সেইটোয়ে আৰু তো, মই, কলো সেইকাৰণে তোমাৰ লগত শ্বেয়াৰ কৰিলো হে, এইটোয়ে আৰু তোমাৰ এনে।
চবচে বেছি ব্যৱহাৰ কৰা। চবচে বেছি ব্যৱহাৰ কৰা প্লেটফৰ্মটো কি হয়, তোমাৰ?
মই এনেই ইনষ্টাগ্ৰামে বেছিকে ইউজ কৰি থাকো।
তুমি ৰিলচ, চলচ বনোৱা নে, ফটো চটো আপলোড কৰা নে।
উম, কৰো।
হয় নেকি, অ, তুমি ৰিল, চল বনাই ভাল পোৱা অ, মই। কেতিয়াবা কৰোঁ বাৰু।
অ, হয়, নেকি মই অ, মই, প বহুত ভাল পাওঁ, কেতিয়া ক'ত কৰবাত ফুৰিব গ'লে বনাও স, বনাই কি কৰি কিনে বৰ ভাল লাগে, মানে কিছুমানে কমেণ্ট, চমেণ্ট মাৰে ন, এই লাইক চাইক দিয় বৰ ভাল লাগে এনেকুৱা। মানে এনেতো জানো যে, এনেই কিছু মানে এনেও কমেণ্ট কৰি দিয়ে, হ'লেও মানে ভালে লাগে আৰু কমেণ্ট কৰে উ, ভাল লাগে। সেইকাৰ নে।
ম, কমেন্ত নকৰে, তোমাৰ কিমান তিতেল ফলৱাৰ ধা আছে, মানে।
আশা উ, এনেকুৱা নাই আৰু মই এনেই বা
এনে কিমান আছে তমাৰ
মোৰ, মোৰ নাই, বেছি নাই, টু থাউজেণ্ আছে অকল।
মাত্ৰ টু থাউজেণ্ড।
উ, উ, হয়।
মোৰ চচেল মিডিয়া, ইনাগ্ৰামটো মই বৱহাৰ নকৰো। মানে ফেচব মই ব্যৱহাৰ কৰোঁ, তাতে মই টটেল তোমাৰ ফিফটিন কে, মান।
অ, এইটো, এইটোত ন, তোমাৰ ফেচবুক এনে, এনে বাঢ়ি যায়। এইটোতো মো, লগ
উম, এনে, এনে, এনে, এনেই নাবাৰে তোমাৰ ফল' কৰিব লাগে। আমি পুৰনা ইউজাৰ ন।
অ, সেইটোতো কৈছো, সেইটোতো অকল ফলয় কৰিব লাগে ন, তোমাৰ ধৰি ন, কিবা ভিডিঅ থ, যেন, এইবোৰ ভিডিঅ' বোৰ তোমাৰ ভাইৰেল মানে
উম, ভিডিঅ' আপলোড কৰিলেই তোমাৰ বাইৰেল হয়। নহলে, নহয়, নহ। মই আগত অ, আগত মই
ত, তোমাৰ ভিডিঅ' তোমাৰ অ, ঠিক আছে, তুমি কলা ন তমাৰ ফিফটিন কে আছে মানা ত ফিফ্টিন কে আছে তুমি কিবা ভিদ
নহয়।
উ, সেইকাৰণে, সেইটোতো তোমাৰ এনে ফ্ৰ, ফ্ৰ, যোনে প, তুমি এনেই ফ্ৰেড বনাই ফেচবুকতো তমাৰ হাজ কিমান থাকে, চবৰে এনেকুৱা থাকে। চবৰে ফ্ৰেণ্ডটো থাকে, এনেকুৱা ফেচবুকত কিন্তু তোমাক কিবা ভিডিঅ' চিড দিলে এনেকুৱা ভাইৰেলটো নহয় আৰু ফেচবুকত।
হয়, নেকি মই আজিয়ে গম পালো।
উ, হয়, সেনেকুৱাই হয় আৰু।
হয়, নেকি, বেছিভাগ ব্যৱহাৰ মানে ইনষ্টাগ্ৰাম কৰা মানে।
উম, উম, হয়, ইন, সেইকাৰণে ইনষ্টাগ্ৰাম মই ফেচবুক ইমান ভাল নাপ, ফেচবুকত কিবা, কিবি আহি থাকে ইমান ভাল নালাগে।
উ, হয়, নেকি দিয়া ঠিক আছে, দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল।
উম, উম দিয়া মোৰো ভাল, ভাল লাগিল দিয়া, উ, থেংক ইউ।